হেল্ল'
অ কি কৰিছা
এ মই শুই আছো
অ অ অ গৰম লগা নাই
এই ফেন চলি আছে, লাগিছে আজি টো অলপ গৰমটো কম
এ শুনাচোন কথা এটা আছিলে সহায় স সহায় এটা কৰিব লাগিছিলে মোক এই তোমাৰ মানে আমাৰ হেৰি আমাৰ হেৰিখন আমাৰ এ ভা আমাৰ মানে দেশখনত তোমাৰ অৰ্থ অৰ্থনীতিভাৱে কিমান মানে আগবাঢ়িছে বৰ্তমান যুগত মানে আগৰ তুলনাত মানে তেনেকে মোৰ মানে এটা মানে হেৰি লিখিব লাগে এখন মানে এ ৰচনা টাইপ এখন লিখি ব লাগে মানে কলেজপা দিছে এতিয়া কোৱাচোন কেনেকে লিখিলে ভাল হ'ব।
ত মহাবিদ্যালয়ৰ পৰা দিছে। কিমান নম্বৰ দিছে।
এইটো তোমাৰ ত্ৰিশ নম্বৰ আছে।
ত্ৰিছ নম্বৰ। ত বহুত উম মান অৰ্থনৈতিক ভাৱে বহুত ভাৱে আগবাঢ়িছে দিয়া চোন।
হয়। তম কেনেকে মানে মই লিখিম কেনেকে মানে তেনেকুৱাকে কোৱাচোন অকমান। আগৰটো ননহলা আগৰো ন আগতে মানে তুমি দুহেজাৰ-দুহেজাৰ চন পৰা তুমি এতিয়া মানে বৰ্তমানলৈ তোমাৰ মানে কেনেকুৱা মানে কি হৈছে?
অৰ্থনৈতিক উন্নয়ন
উ-উম সেইটোয়ে অ আৰু এটা কথা কৈছে অ মানে উন্নয়নতটো চাব গৈ আৰু তাৰ মানে তাৰ পৰা আৰু আমি কি মানে ক্ষতিও হৈছে সেইটোও লি ব লাগিব
অ মানে কি আৰু এতিয়া অৰ্থনৈতিক ভাৱে উন্নয়ন কৰিবলৈ গৈ এতিয়া মানে ফাৰ্ষ মানে প্ৰথম অৰ্থনৈতিক উন্নয়ন হবলৈ গলে
হয়।
প্ৰথম তুমি মানে হেৰি কি বুলি কয় এইটো মুখত আহ অহা নাই ৰবা মনত এইয়া বেলেগ দেশৰ পৰা যে,
হয়-হয়
বেলেগ দেশৰ লগত মানে বেলেগ বা বেলেগ দেশৰ পৰা বা বেলেগ দেশৰ লগত তুমি মানে অহা যোৱাো কৰিব লাগিব প্ৰথম প্ৰথম তুমিতো এ এটা এতিয়া গট ভাৰতত আমাৰ কিমান উদ্যোগ প্ৰতিষ্ঠান আছে দেচোন কিমান ডাঙৰ ডাঙৰ আছে তাত কিমান হাজাৰ কোটি কোটি বস্তু বা একেলগে বনাই সেইবিলাক বস্তুটো আমি গোটেই ভাৰতত চাগে দিও কিমান লৈ যাব ভাবাচোন সেইবিলাকতো আমি সেইবিলাক বেছিকে বনালো মানে অপব্য় হব ন এইবিলাকটো পেলাই দিব লাগিব ইমান মানুহে মানে কেনেকে ইমান বেছি হৈ গলে মানে অ কেনেকে কি হব সেইকাৰণেতটো বেলেগতেছিব বেচিব লাগিব ন বেচিলে অৰ্থনৈতিক ভাৱে উন্নয়ন হব আয়টো আয়টো বৃদ্ধি হব বেচিবলৈ হ'লেটো বেলেগ দেশৰ আগতো আদান প্ৰদানটো মানে ভাল হ'ব লাগিব অ সম্প কোতো ভাল হ'ব লাগিব সেইকাৰণে মানে অলপ এইবিলাক বিশ্বায়ন কিবা কিবি মানে আহিছে হৈছে নহয় এইবিলাকত
হয়
এতিয়া বিশ্বায়ন মানে কেনেকুৱাকে হৈছিলে সেইটো হৈছে বজাৰ সমূহ বেলেগ দেশৰ লগত বজাৰ সমূহ সুবিধা কৰি দিছে সেইটো সেইটো কাৰণে
অ উদ্যোগ প্ৰতিষ্ঠান বিষয়ে লিখিব নালাগিব নেকি
সে সেততে সোমাই আছে এতিয়া বেলেগ দেশৰ এতিয়া তুমি তোমাৰ তোমাক এতিয়া উদ্যোগ এটা বনাব লাগে ন অৰ্থনৈতিক উন্নয়ন কৰিব লাগে তোমাৰ অৰ্থনৈতিক উন্নয়ন কেনেকে হ'ব এতিয়া তুমি যদি ঘ এই নিজৰ দেশতে যদি উদ্যোগ এটা বনোৱা ডাঙৰ উদ্যোগ এটা
হয়
তোমাক বস্তু বা মেচিন বিলাক লাগিব ন মেচিন বিলাকতো কপা কিনিব লাগিব তুমি প্ৰথমতেতো খৰচ কৰিব লাগিব তাৰপিছত তুমি অৰ্থনৈতিক উন মানে ইন মানে আয় কৰিব পাৰিব
হয়
উপাৰ্জন কৰিব পাৰিবা ন
হয় হয়
তুমি মেচিনটো কিনিলা মেচিনটো কিনাৰ পিছত কি হ'লে সৈই দেখ খনৰ লগত মানে অহা যোৱা হ'ল তুমি তোমাৰ দেশতো সেই মেচিন ন
হয় হয় হয় বেলেগৰ পৰা মই সেই যন্ত্ৰবিধ আনিলো
অ যন্ত্ৰটো কিনি আনিলা বা মেচিন টো কিনি আনিলা মেচিন টো কিনি অনাৰ পিছত তুমি কি মানে তুমি আৰু তোমাৰ এন মানে উদ্যোগটো খুলিলা উদ্যোগ হলাৰ পিছত কি হল তুমি মানে এতা চিপছৰ পেকেট কিনি বে বেচিলা কিন মানে উৎপাদন কৰিলা উৎপাদন হোৱা পিছত কি হ'ল চিপছৰ পেকেট যিমান মানে ভাৰতক লাগে সিমান বনালা তাতকে মানে বেছি বনালা এতিয়া বেছি বানাই পলে মানে এতিয়া বেলেগ দেশক বেচিবা। বেলেগ দেশক যোনবিলাক মানে বেচিবা তাৰপিছত বেচাৰ পিছত মানে তোমাৰ হেৰি হ'ব অহ, পইচা পাবা ন' বেলেগ দেশৰ পৰা। ডলাৰ বুলি পাবা অ', ডলাৰ ড ডলাৰ পোৱাৰ পিছত কি হ'ব, তেতিয়াতো মানে ডলাৰটো আমাৰ কিমান হেৰি ন ইণ্ডিয়াতো এনে পইচাটো বেছি হয়ে
হয়, হয়
অ এতিয়া ভাৰতত যদি পইচাটো বেছি হয় সেনেকে মানে সেটো, ডলাৰটো আমি বেচিলা তুমি এশ টকা, তুমি পালা তাৰপা মানে, তুমি তোমাৰ মতে বেচিলা এশ টকা কিন্তু তাৰ মতে পালা তুমি দেৰশ টক
হয়, হয়
এতিয়া তোমাৰ লাভ হ'ল নে লোকচান হ'ল? কিন্তু আমাৰ মানে কি জানা পইচাটো আমাৰ, আমাৰ পইচাটো মূল্য কমি গৈ আমাৰটকা কা মূল্য মূল্যটো- তাৰ পিছত সেয়া পইচাই তুমি দেশৰ মানে আয় উন্নয়ন হৈছে জি দিবি বুলি কয় জি ডি মানে উন্নয়ন হ'ব।
হয় হয়
আৰু দেশৰ লগত মানে বস্তুবিলাক হেৰিও হব। আৰু সিহঁতো এনেকে বেছি তোমাৰ দেশত তেনেকে এখন দেশৰ এখন দেশৰ মানে আৰ্থিক উন্নয়নত মানে সহায় কৰে আৰু
উ বাৰু ঠিক আছে মই এনেকে লিখি দিলে হ'ব ন, এনেকেই মানে অকমান অঁ নিজৰ মতে আৰু মই বস্তুটো বুজি ললো হ'ব আৰু এতিয়া অঁ এতিয়া বাকী উম হ'ব হ'ব মই এইখিনি কৰি দিম বাৰু বাকী এনেই খবৰ খাতি ভাল আৰু।
ভালেই দিয়া।
অঁ খোৱা বোৱা হ'ল।
খুৱাবোৱা মানে খোৱা বোৱা কৰিলো কেতিয়াবাতে কৰিলো। আজি আজি-আজি মা মইয়ে বনালো।
অঁ। হয় নেকি বনাব পাৰা মানে।
আৰু দিয়া।
অঁ, কি বনালা বা।
এ হেৰি বনালো কি বুলি কয় ভাতটো বনালো আজি ভাত বনাইছো। আজি বেলেগ একো কৰি থাকা নাই। কুচ কুচিয়া আছিল কুচিয়া বনালো। আলু দি আলু মচুৱা দি পেলাই কুচিয়া মাং, এই মাংস তুমি যেনেকে বনোৱা। মাংস যেনেকে।
হয়, কুচিয়া কাটিব জানানে।
অঁ চেলাব-চেলাব লাগে, কিছুমানে নেছেলকেও খাই কিন্তু চেলালে বোলে এ ঘিণ কৰেগে যে কিছুমানে সেইকাৰণে চেলাই আৰু।
তোমালোকে কেনেকে খালা।
সেইদিনাখন খাওঁতে নেচেলোৱাকে-নেচেলোৱাকে খালো, আজি আকৌ চেলাই দিলে মায়ে কিয় বা।
ইচ্। আচলতে হেৰি কৰিব লাগে চেলাই ল'ব লাগে।
সেইদিনাখন কিন্তু সেইদিনাখন মানে সৰু সৰুকে কাটিচিলে ন, সৰু আছিলে সেইটো কেয়া আঙুলিটো সমান, এ কিয় ওপৰৰ ছালটো পেলাই দিব লাগে সেই টো মাংস হে মাছে মাছে
অঁ।
সেইটো গাঁততহে সোমাই থাকে। পোক পৰুৱা খায়। তুমি সিঙি মাছ মাগোৰ মা শিঙি মাছ মাগুৰ মাছ জানো নোখ খোৱা, শিঙি মাছ মাগুৰ মাছ চাওঁতে তুমি ছালটো জানো পেলাই দিয়া।
উম হম হয়।
ইয়েচ, এটাই হয়
হানি হানি আন দিয়াই
উম ত ভ পানী খোৱা হ'ল আৰু ন
অ তৰকাৰীটো বৰ ধুনীয়া হৈছে আজি
অ
তাৰ পিছত হা হ'ল অ মানে মাংসৰ নিচিনা বনালো
হয়
আৰু তেওঁ ললোৱা হৈ গ'ল
অ নাই ঠিকে আছে গৰমত আৰু কিনো লাগে
অ
ময়ো তোমাৰ এয়া অ হেৰি আহ কাল যোৱ কালি খাচী মাংস অলপ আছিলে
অ
খাচী অলপকে মাৰ বনালে কিন্তু গৰমত সেইকাৰণে আৰু অলপ অলপ খালোঁ যোৱাকালি আনিছিলে অ ৰাতি কাৰণে আ আছে অলপ এতিয়া ৰাতি খাই দিম আৰু
অ মইয়ো তেনেকে থুৱাই দিছো গৰমত কিমান হে গৰমত বেছি হলে খাব মন নাযায়ও
হয় হয় সেইটো হয় বাৰু
গৰমত দালি চালিয়ে ভাল লাগে মানে দালি চালাদ তাৰ পিছতে এ চাটনি কিবা কিবি সেনেকে ভাল লাগে খাই
উম হয় দিয়া
বেছি হলে ভাল নালাগে আকৌ মাছ চাছ হলেও টেঙা অলপ বনাব লাগে মাছৰ টেঙা
উম উম উ নেমু লাগে নেমু
অ সেইটো লাগে বাৰু,
উম নেমু চেপি ললে হৈ গ'ল আৰু, আৰু
কিন্তু চবতচে, আগৰ দিনৰ মানুহে কি কৰে জানা? পুটনি ভাত যে, হেয়া বন নাই, গৰৈ মাছ আগতেতো মাছবিলাক ঘৰতে থাকে ন, জিৰণ দি দি থৈ থৈ দিয়ে। এতিয়াহে মাছৰ সংখ্যাটো অলপ কমিছে।
হয় হয়।
এতিয়া এইবিলাক মানে লোকেল বস্তু নো নোখোৱা পৰা ধৰি মানে চব ভেজাল বস্তু খোৱা পৰা ধৰিছে মানুহ বিলাকৰ তো বেমাৰো হৈছে। আগতে ঘৰতে গৰৈ মাছ থাকেই আৰু। জিৰণ দিয়া হয়।
হয় আমাৰ আমাৰো, আমাৰ হয় আমাৰো এয়া এতিয়া খাব মন গ'লে আমাৰ পিছ ফালৰ পুুৰীতে গৈ পেলাই মাৰোগে জাল। মাৰি দিও।
অঁ, এনেকুৱাত ভাল।
গুৰ, গৰৈ, পুঠি, খলিহনা। খলিহনা। উম।
সেই হাড়ৰ জোল বনাই যে চু চৰ্চৰি বনাই।
উম হয় হয়।
তাৰপিছত সেয়া গৰৈ মাছৰ পুৰা পিটিকা খাই ভা বৰ ভাল লাগে।
হয় হয়। ভাল লাগে। হম।
আজিকালি কি আছে জানা। সেইবিলাক বস্তু যে এনেকুৱা এইবিলাক যে, ৰেষ্টুৰেন্টত যে,
হয়।
ৰেষ্টুৰেন্ট বিলাকতে মানে আজিকালি সেইটো এটা তাৰ মানে এটা মানে হেৰি হৈ পৰিছে আৰু, মানে বিশেষ, মানে ডিচ বুলি যে কয় যে।
হয়।
মানে এটা, আ বিশেষকে আঞ্জা এটা মানে, এইটো উম উ
হয় হয়। এই আজিকালি খাদ্য বিলাকত তোমাৰ কি হয়, কোনে জানে,
অ, কৈ যোৱা।
কালি খাদ্য বিলাক যোনবিলাক মানে আমাৰ থলুৱা খাদ্য, সেইসোপা আকৌ হোটেল বিলাকত আকৌ যোনবিলাক দামী মানুহ আছে ন, তেওঁলোকে আকৌ ইতিহাস খাদ্য বুলিহে খাব যায়।
অ সেইটো হৈছে মানে পুৰা মানে ফে ফেমাচ বুলি যে কয় সেই ফেমাচ হৈ ফুৰিছে মানে আজিকালি ত উ
কিন্তু তেওঁলোকে কি ৰেষ্টুৰেণ্টত হোটেলে হোটেলে চোটেলে তোমাৰ যিমানে নাখাওঁক কিন্তু টো আমাৰ গাঁৱত আহি পেলাই যেত পৰিৱেশত পাব ন
অ
নিচিনা হ'ব নোৱাৰে
ন আজিকালি আকৌ কৰিছে নহয় গাঁৱৰ নিচিনা মানে ঘৰৰ নিচিনা কৰিছে মানে ৰেষ্টুৰেণ্ট বিলাকতো এনেকুৱাকে বনাইছে বাহ বেৰ দি বলাই বনাইছে বাঁহৰ বেৰ আকৌ স মে পুৰা নিজৰ ঘৰৰ নিচনা না বনাইছে কলপাতত ভাত দিয়ে তাৰ পিছতে কাহ বাত আকৌ প ভাত দেহা দিয়ে